হেল্ল'
হেল্ল'
শুনা পাইছানে, অঁ পাইছো- পাইছো, কি খবৰ তোমাৰ?
মই আছো, ভালে আছো। ডিউটিতে আছো ৰবা এতিয়া। দিউটি মৰ্ণিঙে আছে।
আচ
মৰ্ণিং আছে ন।
অ
উম, বাকী আজি বতৰটো অলপমান উম, মেঘ-মেঘ হৈ আছে ডাৱৰীয়া হৈ আছে।
অ, বৰষূণ দিছে ছাগে পুৰা।
বৰষুণ নাই অলপ-অলপ দিছিল এতিয়া নাই দিয়া কিন্তু।
অ', ডিউটিত কি খালে কি
ডিউটিত মই খালো স দিছিলোঁ পুৰি চব্জি আনি দিছিলো দাদা এজনক সেটো খালো এতিয়া
অ
তুমি হে হেৰি ঘৰত গলে মোৰ কাৰণে এযোৰ কাপোৰ আনিবাচোন
কেনেকুৱা কালাৰৰ লাগিব
ধুনীয়া ধুনীয়া এই মোক ডাৰ্ক সেউজীয়া কালাৰটো লাগে
বতল ৰিনটো অ
অলপমান তোমালোকে কেনেকে বনোৱানো কাপোৰ বোৰ বহুত ধুনীয়া হয় দোকানত কিনা বোৰতকে মানে ভাল লাগে
অ অ কাপোৰ মানে বনোৱাত কষ্ট আছে বহুত সেইটো ফুল বনোৱাত কষ্ট হয় আৰু অ' ফুল বনাওতে কষ্ট হয় আৰু বাকী কি এনেকে এযোৰ কাপোৰত এ বোৱাৰ লগত কথা আৰু এ যদি কন্টিনিউ বয় থাকে তেতিয়া পোন্ধৰ দিনত ওলাই এযোৰ।
কাৰণে পোন্ধৰ দিন লাগে।
অ, পোন্ধৰ দিন লাগে নিজৰ বোৱাৰ লগত কথ কথা আৰু। যদি সোনকালে ডেইলি যদি বয়ে থাকে স্পীডত কিমান বয় তেতিয়া মানে এসপ্তাহ তো ওলাই সৰু ভুলবোৰ, এসপ্তাহো ওলাই যায়। মইো এনে চিম্পুল বোৰ, যদি বনাও মানে, বেছি ডাঙৰ ফুল যদি নবনাও, তেতিয়া এসপ্তাহতে হৈ যায় মোৰ, আৰু যদি বেছি, মানে অকমান হেভ কেজনী বনাও, পোন্ধৰ ষোল্ল দিন মানত হৈ যায়।
অঁ তুমি কি কি ৰঙৰ কাপোৰ বনাই চাই
মই গোলপীয়া ৰং বন লো, তাৰ তাৰ পাছত, য়েল্ল' কালাৰ বনালো গ্ৰীণ বনালো, কেইবযোৰো বনালো, মুঠতে মই দহযোৰ মান বনালো আৰু, উম। তাকেই, হৈয়ে গৈছে আৰু। আৰু কেইোৰ মমান ব হৈই আছো।
তোমালোকৰ মিচিং কাপোৰ বোৰ কি সাতটা ৰং দিবই লাগে নেকি, সাতটা ৰঙৰ নে, আঁ
ফুলত মানে সাতটা ৰং মানে সেইটো নিজৰ ওপৰত কথা আৰু কেনেকুৱা কালাৰৰ, লাগে মানে বেছি ফুল থকা, বেছি কালাৰত ফুল লাগে এনে এ দুটা কালাৰতো বয় আৰু এটা কালাৰতো লগাব পাৰে ফুলতোক, তেনেকু
অঁ'অঁ'অঁ, মানে মই যিকেইযোৰ ম মানে একেবাৰে প্ৰপাৰ মিচিং কাপোৰতটো মই কিনাই নাই, বেছি ফুলৰ কিন্তু অলপমান চিম্পল চিম্পল কম ফুলৰ যিকিযোৰ কিনিছো, তাতে মই গণি চাইছো, গোটেই কেইটা ৰং মিলি সাতটা ৰং হয়য়ে বোলে। কোনোবাই মোক কৈ
মানে আমাৰ ট্ৰেডিচনেল চাৰিটা কালাৰ থাকে আমাৰ মিচিঙৰ মানে, এ' ৰঙা, কলা, ব্লু আৰু গ্ৰীণ। সেই চাৰিটাত যদি, সেই চাৰি, সেই চাৰিযোৰত মানে, পাঁচটা ছটা কালাৰ দিবই লাগে। মানে সেইটো আমাৰ ট্ৰেডিচনে হয় আৰু, সেইটো মানে এটা কালাৰ দুটা কালাৰত নহয় মানে।
তোমালোকৰ কিবা এখন হেৰি থাকে ন এনে কাপোৰ এখন থাকে
কঁকালত মৰাটো অ সেইটো আমাৰ গেৰ বুলি কয় সেইটো আমাৰ ট্ৰেডিশনেলে হয়
অ সেইটোও বহুত ধুনীয়া লাগে ত উ আলি আ লৃগাংত পিন্ধে
অ আলি আই লৃগাংত পিন্ধে আৰু বিয়া চিয়াত পিন্ধাই দিয়ে ল দৰা ঘৰৰ পৰা
অ আৰু হাতত যে কিবা এনেকুৱা ফুলৰ নিচিনা মাৰি লৈ নাচোতে
অ সেইটোত আমাৰ লাখপোন আৰু বাপোন বুলি কয় কিবা কিবা ঊল
ওলাই যে ন
সৰু সৰু উল যে
অ
নাই ব্লেক হোৱাইট ত আৰু ৰেড
ব্লেক হোৱাইট
সেইটো কালাৰত মানে উম অ হাত দুখনত এটা এটা লগাই আৰু মূৰত খোপাত সত লগাই তাৰ পাছত এনেকে ডিঙিত চাইডতো চাইডকে মাৰে তেনেকেও এই বেনী গাঠা নিচিনা যে বেনি যে গাঠে যে আমাৰ চুলিবোৰত তেনেকুৱা টাইপ কে বেনি গাঠি মানে অকনমান দীঘল কে হে চাইড কে লয় মানে মানে নাছিলে আৰু আমাৰ যেনিবা আপোনালোকৰ যেনেবা বিহু নাচে তেতিয়া মানে ড্ৰেছ থাকে আমাৰো তেনেকে গোম ৰাখ নাচোতে মানে তে ট্ৰেড নে ড্ৰেছ বোৰ পিন্ধিব লাগে আৰু
এনে কেতিয়াবা স্তেজত বোৰ বিহুত প্ৰগ্ৰাম হয় উ তে এতিয়া দেখিছো এনেকে পিন্ধা দেখা পাইছো আৰু আমাৰ লগ মইতো আগতে ষ্টুডেন্ট থাকোতে কিছুমান লগৰ ছোৱালী আছিল মিচিং সিহঁতেও মানে এই ফেশ্বন হেৰি হয় যে অ মানে খুচ অ এনেকুৱা তাতে মানে পিন্ধে পিন্ধিলে দেখি বৰ মানে আকৰ্ষণীয় লাগে আৰু ভাল লাগে দেখি
ধুনীয়া লাগে বাৰু মানে ফুলবোৰ মানে পুৰা হাইলাইট হৈ থাকে যে
উম বহুত মানে ৰং বিৰঙৰ উজ্জ্বল ৰঙৰ উম চকুত পৰে ভাল লাগে বাকী এইবাৰ তুমি গ'লে মোৰ কাৰণে এযোৰ বটল গ্ৰীণ কালাৰৰ ধুনীয়া কাপোৰ এযোৰ বনাবাচোন মোৰ মানে তেনেকুৱাৰ ৰঙৰ এজোৰ পিন্ধিব বহুত। মন আছে। দোকানতো চাইছিলো কিন্তু। দোকানত মানে ইমান এটা পচন্দ নহল ৰংটো অলপমান মানে হেৰি হৈ গৈছে ভাল লগা নাছিল ইমান।
অ' কেইটা কালাৰ মানে আপোনাক মানে অকল দু দুটা এটা কালাৰত লাগে নে, নে কেইবাটাও কালাৰত লাগে চাৰি
চাৰি পাঁচটা কালাৰৰ দিবা ভাল কে ল'ম আৰু এযোৰ অলপমান হেভিকে বনাবা। হেল্ল'।